অহ কোৱা অ কোৱাচোন এনেই আছিলোঁ ৰবা
এনেই আছা কি আজি মই তোমাৰ খা পাইছিলো হয় নেকি
নাই নাই নাই একো নাই কোৱা
কাম কৰি অ কি কয় এই।
নাই।
এই আমি আছিল।
অ, অ।
আমি আচি। তাৰ ওপৰত অলপত কথা পাতো নেকি অ। কি কয় কালি আমাৰ মানে এ। বিদ্যালয়ত শিক্ষাৰ ওপৰত এখন মানে আলোচনা সভা হৈছিলে।
হয় নেকি কি সঁচা কৈ নেকি কি কি আলোচনা কৰা হৈছিলে।
অ তাকে মানে শিক্ষাই মানুহক কিমান জ্ঞান দিয়ে। মানে শিক্ষাটো বহুত ইম্পৰ্টেণ্ট ন ভাল বেয়াৰ কোনটো ভাল কোনটো বেয়া সেইটো শিকাই তাৰপিছত জীৱনত সফল হবলৈ শিকাই ইমানখিনি সহায় কৰে। গতিকে শিক্ষাটো বহুত ইম্পৰ্টেণ্ট। আমাৰ জৰুৰী হয় আমাৰ লাইফৰ কাৰণে। সেইটোৱে শিকালে আৰু ডাঙৰ ডাঙৰ বিশিষ্ট লোকসকলে শিক। তেতিয়াহলে।
অ ঠিকে কৈছা শিক্ষা অবিহনে সমাজৰ উন্নতি সম্ভৱ হবই নোৱাৰে ন।
তাকেতো শিক্ষা ন। হ'লে আৰু তেনেকে হ'ব মানুহৰ। শিক্ষিত নহলেতো একো কথা গমো নাপায়। গতিকে শিক্ষটো বহুত ইম্পৰ্টেণ্ট বহুত জৰুৰী।
অ শিক্ষা লাভ কৰিবলে ভাল চাকৰি উজ্জ্বলতা ভৱিষ্যত গঢ়ি তোলাৰ হেৰিবোৰ থাকে।
উ অ সেইটোৱেই আৰু কি কয় শিক্ষাই মানুহৰ চিন্তা চৰ্চাটো উন্নত কৰে ধৰা। আমি আমি যদি কথা ভাবি আছো। সেইটো শিক্ষাইহে আমাক ভাল ৰাস্তা মানে লৈ যায়। কোনটো ভাল কোনটো বেয়া আমাৰ চিন্তা চৰ্চাটো। ভাল কৰে যিটো আজিকালি আধুনিক যুগত থাকিব। আধুনিক শিক্ষাৰে শিক্ষিত হব লাগিব। তেতিয়াহে আমি গম পাম। মানে বুজিছা আৰু লগতে আত্মবিশ্বাসো আ মানে বৃদ্ধি কৰি আছো আত্মবিশ্বাসো বঢ়াই আমি যিমান শিক্ষিত হম সিমান কথাবোৰ গম পাম। গতিকে সেই টো বহুতে চব মানে জৰুৰী হয় ন।
অ অ কেৱল পাঠ্যপুথিৰ জ্ঞানেই নহয়, শিক্ষাৰ নৈতিক মূল্যবোধবোৰো শিকাই শিকাই থোৱা ভাল শিকোৱা ভাল জনা ভাল আমাৰ এইবোৰ।
কে, লগতে শিক্ষা লাভ কৰিলে আৰু মানে ভাল চাকৰিও পোৱা যায়তো। আৰু আজিকালি উজ্জ্বল ভৱিষ্যত ভাল এটা ভৱিষ্যতৰ বাবে দেই কাৰণ ভালকে শিক্ষাটো ললেহে আমি কিবা এটা কৰিম ভালকে শিকিলেহে আমি ভাল চাকৰি পাম পোৱা আৰু। আজিকালি যগত তোমাৰ ভাল চাকৰি নাপালে একোৱেই নাই টকা পইচা কিমান মানে আজিকালি গতিকে পইচা থাকিলেহে এইটো হব ন পইচাটো আনিবই পাৰে। আৰু শিক্ষাললে ভাল চাকৰি পাল তেনেকতো আমাৰ মানে পইচাটো আহ তেনে ঘৰখন চলাব পাৰিম। সেইটোৱে আৰু।
অ হয় হয় কিন্তু এতিয়া। বহুতো শিশু বিভিন্ন ধৰণৰ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। বহুতো শিশুৱে পঢ়িব পৰা হেৰি পোৱা নাই ইমান সুবিধা পোৱা নাই এইবোৰ বহুত হেৰি হৈ আছে মানে।
অ তাকে সেইটোতো ই বহুত দুখ লোৱা কথা কাৰণ সকলো শিক্ষাৰ পাব লাগে। কাৰণ শিহু সকলৰ পৰাই যদি আমি শিক্ষাতো গুৰুত্ব নিদিছো তেতিয়াটো আৰু ডাঙৰ মূল্য়তটো আৰু মানে পুৰা চা নাথাকে ন গতিকে। শিশু সকলক ব্যত্তিক গুৰুতা দিব লাগে, বিশেষভাৱে শিশু সকলক একটো মানে ৰাস্তা দিব মানে সুবিধা দিব লাগে যাতে ভালকে এ কিবা এটা জ শিক্ষাটো লৈ কিনে নিজৰ জীৱনটো যাতে গৈঢ়িলব পাৰে আৰু।
সেইটোতো দুজনৰ শিশুৱে শ শিক্ষাৰ সমান সুযোগ পোৱা উচিত।
অ সেইটোৱেই, আৰু চৰকাৰ আৰু সমাজে মিলি শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰিব লাগিব। চৰকাৰেও হেৰিব লাগিব আমাৰ সমাজখনেও হেৰিব লাগিব, শিক্ষা কথা, যে কেনেকে শিক্ষা দিলে বা কেনেকে শিশু বা শিশু হওক বা ডাঙৰে হওক কেনেকে শিকোৱা শিক্ষা অৱস্থাটো দিলে আমাৰ যাতে ভৱিষ্যতটো উজ্জ্বল হয়। সেইটো সমাজে ভাবিব লাগিব চৰকাৰেও ভাবিব লাগিব, আৰু তাৰ কাৰণে চৰকাৰে ইতিমধে বহুত খিনিয়ে কৰিছে আমাৰ চৰকাৰী বিদ্যালয়ত বিশ্ববিদ্য়ালয় মহাবিদ্যয়ালয় বহুত খিনিয়ে আছে, তাত বিনামূলীয়া পাঠদানৰ বেৱস্থা কৰিছে বিনামূলীয়া আজিকালি কম্পিউটাৰ লব পাৰি এডমিন লব পাৰি গতিকে বহুতখিনি সুবিধা কৰিছে চৰকাৰেও, আৰু তাতকে বেছি সুবিধা কৰিদিব লাগিব।
আহ অ একেবাৰে ঠিক কৈছা তুমি, এজন শিক্ষিত বিয়ক্তয়ে সমাজৰ উন্ন-উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইয়াতে বহুতো শিক্ষ-শিক্ষা শিকাব পাৰে।
সেইটোৱেই আৰু অ শিক্ষাই মানে কি হয় যে বিয়ক্তি সমাজ আৰু তিনিটাাৰ মানে উন্নয় পথ মানে নিৰ্ণয় কৰে। কাৰণ শিক্ষা ভাল হলেহে এজন বিয়ক্তি ভাল হব আৰু বিয়ক্তি লগ হৈ কিনে এখন সমাজ হয়। এতিয়া সমাজখনে দেখৰ ভাবিব লাগিব আৰু তেনেকে তাৰমানে কি হয় যে আমাৰ আহ উন্নয়নৰ পথ কেইটা তাৰ মানে মুকলি হব তেতিয়াহে আমি উন্নত হম, আমি ভাল কাম কৰিব পাৰিম তেনেকুৱা আৰু কথাটো।
অ সেইটো হয় বাৰু সকলো শিশুৱে শিক্ষাৰ সমান সুযোগ পোৱা উচিত, এ যেনে এতিয়া চব গোটেইবোৰ ৰাস্তাত ৰাস্তা অহা যোৱা এইবোৰ চব পোৱা উচিত আৰু শিশুবিলাকে
সেইটোয়ে আৰু সেইকাৰটো কোৱা হয় ন শিক্ষাই জাতিৰ মেৰুদণ্ড বুলি। শিক্ষা থাকিলেহে জাতি থাকিব আৰু আমাৰ অ আমি এতিয়া অসমত থাকো অসমীয়া জাতিটোৰ কাৰণে অসমখন অসম খনৰ লগতে আমাৰ ভাৰত কাৰণে আমি শিক্ষা লেহে আমি কামখিনি কৰিব পাৰিম গতিকে শিক্ষা হৈছে এটা জাতিৰ মেৰুদণ্ড। সেইটোৱে আৰু।
অ নিশ্চয়, আমি সকলোৱে শিক্ষাৰ প্ৰতি সচেতন হোৱা উচিত। শিক্ষা-শিক্ষাৰ বিষয়ে আমি বহুতো কথা জানিব জানিব লগা আছে। আৰু বহুতো নান ধৰণৰ কথা আছে শিকিবৰ।
অ' সেইটোৱে কাৰণ অ' চোৱা মানে শিক্ষা হৈছে জীৱনৰ আটাইকৈ মূল‌‌য়বান সম্পয়। আজিকালি শিক্ষা নহলে কতো তুমি স্থান নোপোৱা যেনেকুৱা কিবা এটা কাম লাগিলে তোমাৰ শিক্ষা থাকিব লাগিব তুমি জানিব লাগিব বস্তুোৰ কি আহ কি কাম কেনে গলে আমি বস্তুখিনি সুকলমে চলাই দিব পাৰিম, কি কাম কৰিলে আমি বস্তুখিনি ভালদৰে কামটো মানে কৰিব পাৰিম? সেইখিনি বস্তু আমি মেইনলি জানিব লাগিব, গতিকে তাৰ কাৰণে শিক্ষা হিচাপানে সতকৈ মেইন মানে সতকৈ জৰুৰী আটাইতকৈ অমূল্য অ দেখি শিক্ষা অবিহনে জীৱনটোত একো নাই আৰু শিক্ষা অবিহনে জীৱনটোত আমি একো কৰিবও নোৱাৰী।
একেবাৰে ঠিক শিক্ষিত সমাজে আমাক বহুতো জ্ঞান দিয়ে। শিক্ষ-শিক্ষাৰ প্ৰতি আমাক বহুতো নিদ লাগে সমৃদ্ধ দেশ গঢ়ি তুলিব পাৰি শিক্ষাই।
হয় মানে, শিক্ষিত সমাজখনেই মানে যেতিয়া এখন সমাজ শিক্ষিত হব তেতিয়াই উন্নত আৰু সমৃদ্ধ দেশ এখন গঢ়ি তুলিব, কোন দেশ উন্নত হব আৰু সমৃদ্ধ হব যেতিয়া শিক্ষাটো আমাৰ ভালে থাকে যেতিয়া আমি ভাল শিক্ষা লৈ কিনে এটা ভাল কাম কৰিম কাৰণ যদি শিক্ষা নাথাকে, মানুহে ভাল-বেয়া কেনেকে গম পাব? ভাল বেয়াটোতো গম নোপায়, আৰু শিক্ষা থাকিলেহে আমি ভাল-বেয়াটো গম পাম যে এইটো ভাল বা এইটো বেয়া, আৰু বেয়া দিশত আমি নগলে হ'ল ভাল দিশত কাম কৰি কিনে আমি আগুৱাই গলে
হয়-হয়
শিক্ষাটোও ভাল হব আমাৰ গঠনটোও ভাল হব আমাৰ ভৱিষ্যতও সুৰক্ষিত হব তেনেকুৱা কথা দিয়াচোন। তে তুমি কি কোৱা?
ঠিকে বোলো এইবোৰ আজি কিন্তু ঠিক থাক থকা বহুত হেৰি হৈ গৈছে
উম
জৰুৰী আজিকালি শিক্ষা নহলে একো লাভে নাই ন? শিক্ষাতো থাকিবই লাগে আজিকালি, শিক্ষা থাকিলে পিছলৈকে অ
সেই মানে যদি আমি নাজানে বস্তুটো কি, সটো বস্তুৰ ওপৰত যদি আমাৰ জ্ঞানে নাই, জ্ঞানটো আহে মেইনলি শিক্ষাৰ পৰা, বিশেষকে জ্ঞান আজিতও শিক্ষা লাভ কৰিলে গতিকে যদি বস্তুতৰ ওপৰত আমাৰ জ্ঞানে নাই গতিকে সেইটো বস্তু আটা কৰিম কেনেকে আৰু ক গমি এনেকে পাম যে বস্তুতটো ভালে কাম কৰিছো নে কি ক আমি বেয়াই কৰি আছিলো গম নাপাম ন? গতিকে সেইখিনিয়ে আৰু ইচা থাকিলে সেইখিনি কাম হব
অ এই শিক্ষাটো আজিকালি বহুত ইম্পৰ্টেণ্ট হৈ গৈছে জৰুৰী হৈ গৈছে
বহুত বহুত আৰু আজিকালি যেনেকুৱা হৈছে এইবোৰ এ কি কয় সৰু সৰু মানে শিশুসকলক শিক্ষাৰ যে উচিত যে সেইটো নাপায় গতিকে সেইখিনি আমি সমাজৰ মানুহে আৰু চৰকাৰেতো বাৰু বহুতখিনি সুবিধা দিছে তাতে তেওঁলোকে কাম কৰক চৰকাৰে বাকী আমাৰ সমাজৰ মানুহখিনিয়ে এইটো গুৰুত্ব দিব লাগে যে ক সঁচাকে আমাৰ সমাজৰ কোনোবা শিশু আছে নেকি, যাৰ মানে শিক্ষা নাই যিয়ে মানে শিক্ষাৰ সুবিধাটো পোৱা নাই কাৰণ আজি কালে এনেকুৱা বহুত দেখিছো নহয় যে সৰু সৰু শিশু বোৰ ৰাস্তাই ঘাটে কাম কৰি ফুৰে কিবা কিবি মানে বস্ত ধৰা নলা নদমা চব কৰে ন গতিকে তেওঁলোকক সেইখিনি সুবিধা আমি দিব লাগিব তেতিয়াহে তেওঁলোকে শিক্ষাটো লব পাৰিব তেওঁলোকে যদি ৰাস্তাই ঘাটে ঘূৰি ঘৰে তেওঁলোকো শিক্ষাটো নাপাব গতিকে সেই সেইখিনি বস্তু আমাৰ সমাজখনে গুৰুত্ব দিব লাগে
হয় হয় পিছলে পিছলে শিশুবোৰৰ ভৱিষ্যত একো দেখা উজ্জ্বল নহব এইবোৰ সিহঁতে যদি এতিয়াৰ পৰা এইবোৰ কাম কৰে শিক্ষা নলয়
একো অ সমাজখনে ব্যৱস্থা কৰিব লাগিব কাৰণ চৰকাৰতো দিছে চৰকাৰী বিদ্যালয় দিছে মহাবিদ্যালয় জাতি বিশ্ববিদ্যালয়ও দিছে চৰ হয় দিছে বাকী সমাজখনো জানিব লাগিব যে এই শিশুটো বা এই সেই খিনি ঠাইৰ শিশু খিনিৰ উন্নতি হোৱা নাই বা জোগা খিনিৰ উন্নতি হোৱা নাই। সেইখিনি জোগাত মানুহক আহ আমি গৈ কিনে ধৰক কব লাগিব যে লগা হালে অকণ সভা বঢ়াব লাগিব। যে সভাততে অকল শিক্ষাত কিমান জৰুৰী মোৰ মতেতো আমি জাগাই জাগাই সভা পাতি কিনে বা তেনেকুৱাও কিবা এটা বস্তু অধিবেশন অনুষ্ঠিত কৰি কিনে আমি শিক্ষা বিভাগ অলপমান সাদশক মানে অৱগত কৰাব লাগে যে শিক্ষাটো কিমান জৰুৰী
আজি শিক্ষা নহলে একো লাভে নাই ন
একো লাভ নাই শিক্ষা নহলেও কি লাভ হ'ব পা আমি আমিতো শিক্ষা নহ'লে আজি আমি এনে কথা পাতি পাতিব নোৱাৰিলো হয় ধৰা হয়নে নহয় আজি কালি কিমান চব বস্তু বিজুলী বহুত বস্তু বিজুলীতে চলে গতিকে সেইটো বস্তু আমি গম পাব লাগে ন পৃথিৱী খনত কি হৈ আছে টে শিক্ষাটো বহুত জৰুৰি আৰু।
অ দিয়া তে আজি ইয়াতে সামৰি সামৰিছো অ দিয়া দিয়া দিয়া তে